কেনে
হেল্ল', অঁ, শুনিছোঁ।
অঁ, কিবা কৰি আছিলা নেকি তুমি?
নাই, নাই, এনেই আছোঁ। তুমি?
ই ময়ো এনে আছিলো ৰবা, আজি নে মই মোবাইলটো চাই থাকোতে এটা কথা মনত পৰিলে আজি অ, সামাজিক মাধ্যমৰ ওপৰত অলপ আলোচনা কৰিব খুজিছিলো তোমাৰ লগত।
অঁ অঁ ভাল হল ভাল বিষয় দিয়া কোৱা।
অ' চাবা যে বৰ্তমান সময়তো সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে, যেনেকৈ চাবা এতিয়া অ', চবেতো আজিকালি জানাই যে ফেচবুক, ইনষ্টাগ্ৰাম হোৱাটছআপ, ইউটিউব আদি আদি এতিয়াও প্ৰায় সকলো মানুহে ব্যৱহাৰ তুমিতো জানাই চাগে ন?
হয় হয় একদম মানে আজি আজিকালি মানে সামাজিক মাধ্যমৰ সহায়ত মানে অতি মানে সহজে বন্ধু বান্ধৱীৰ লগত মানে আত্ম ব্যঞ্জনৰ লগত কথা পাতিব পাৰোঁ যোগাযোগ ৰাখিব পাৰোঁ।
হয় হয় আৰু চাবা যে অ বা আমি এটা ফোন কল কৰিব হলেও আমি বা কিবা খবৰ পঠাব হলে আমি আগতে ইয়াৰ পৰা চৰাইৰ ভৰিত এয়া এনেকৈ চিঠি বান্ধি দি পঠিয়াইছিলো। আজিকালিতো এইবোৰ নাইয়ে বাৰু। আৰু আজিকালিতো এ এটা ফোন কল কৰিলেও মানুহৰ খবৰ দিব পাৰি ল'ব পাৰি বা ভিডিঅ' কল এটা কৰিলেও আমি মানুহজনক চাব পাৰো মানুহজনে যদি বেলেগ দূৰ ঠাইতো আছে সামাজিক মাধ্যমত আজিকালি জৰিয়তে আমি বহুত ভাল ব্যৱহাৰো কৰিব পাৰো সামাজিক মাধ্যমৰ
হয় হয় ঠিকেই কৈছা আৰু এতিয়া মানে চাবা মানে কেৱল যোগাযোগেই নহয় সামাজিক মাধ্যমৰ জৰিয়তে মানে বিভিন্ন ধৰণৰ জ্ঞান আৰু তথ্যও লাভ কৰিব পাৰো আমি যেনেকে আ আমাৰ এতিয়া ল'ৰা ছোৱালীবোৰে যে যেতিয়া স্কুলত আ আজিকালিতো ইউটিউবততো চব পায়েই। সামাজিক মাধ্যমত গোটেইখিনি ব্যৱস্থা থাকেই।
হয় হয় ঠিকে ক'লা আৰু ত বিশেষকৈ চাব গলে তই এই ছাত্ৰ ছাত্ৰী ক্ষেত্ৰতে আমি এনেকুৱা পাইছো যে সামাজিক মাধ্যমৰ যোগেদি সিহঁতে ছাত্ৰ ছাত্ৰী সকলোৱে পঢ়া শুনা কৰে বা অনলাইন ক্লাছসমূহ কৰে আহ এনেকুৱা বা কিবা যদি সিহ সিহঁতে নাজানে তে তে সিহঁতে গুগল বা ইউটিউবৰ এনেকৈ চাৰ্চ কৰিলে পাই যায় যি যিটোৰ বিষয়ে সিহঁতে জানিব খোজে সামাজিক মাধ্যমৰ জৰিয়তে সিহঁতে বহুতো জ্ঞানো লা লাভ কৰিছে সিহঁতে কিন্তু ইয়াৰ কিছুমান অপকাৰিতা আছে তুমি জানানে বাৰু
হয় হয় মানে আ অপকাৰিতাও আছে মানে বহুতে সামাজিক মাধ্যমে মানে অধিক সময় ব্যস্ত কৰে ব্যয় কৰে আৰু মানে যাৰ ফলত পঢ়া শুনা আৰু কাম কাজত মানে ব্যাঘাত ঘটে মানে কিছুমানে এনেকুৱা আছে যে মানে মোবাইলটো মানে বা ধৰি লোৱা মোবাইলটোতে মানে বহুত আ অলাগতিয়াল কামত ইউজ কৰে ন ইউজ মানে সেইটো কৰিব নালাগে যি যিটো আমাৰ দৰকাৰী সেইটোহে আমাৰ মানে কৰাটো উচিত
হয় হয় ঠিকে কলা দেই আৰু যে চাবা আজিকালিটো আ যোনবোৰ ছাত্ৰ ছাত্ৰী থাকে সিহঁতেতো এনেকুৱা কৰবম যে আমি মোবাইলটোৰে অনলাইন ক্লাছ কৰিম বা আমি পঢ়িম এনেকৈ কৰি সিহঁতে গেম খেলি থাকিব বা ৰিলচ চাই ৰিলচ বনাই এনেকুৱা কাম বোৰ কৰে সিহঁতে যোনটো আ এ সৎ এ সৎ ব্যৱহাৰ নকৰে সিহঁতে সামাজিক মাধ্যমটো সিহঁতে বহু অ ব্যৱহাৰ কৰাৰ কাৰণে সিহঁতেটো পঢ়া শুনাৰ কামক কাম কৰিম কৰি সিহঁতে মোবাইলটোত গেম খেলিব কিবা কিবি চাব বা মে মেচেজ কৰিব এনেকুৱা কাম বোৰ সিহঁতে কৰে যাৰ ফলত সিহঁতৰ প পঢ়া শুনাৰ বহুতো নষ্ট হয় আৰু চাব গ'ল
আৰু মানে আজিকালি যুৱক যুৱতীবিলাক মানে সামাজিক মাধ্যমৰ প্ৰতি মানে অত্যাধিক আস আসান্ত হৈ পৰিছে
হয় হয়
আৰু এতিয়া মানে তাৰ ফলত মানে শাৰীৰিক আৰু মানসিক ব্যস্তৰ ওপৰতো বেয়া প্ৰভাৱ পৰে মানে ল'ৰা ছোৱালীবিলাক যেতিয়া এনিটাইম মোবাইলতে ব্যস্ত হৈ থাকে বা টিভিতে এনিটাইম সামাজিক মাধ্যম হ'লে তো তোমাৰ ইউটিউব ইনষ্টাগ্ৰাম হোৱাটচএপ বহুতো আছে ত' তাতে যদি এনিটাইম ব্যস্ত হৈ থাকে, তেতিয়াটো তেওঁলোকৰ মানে শাৰীৰিক আৰু মানসিক ব্যৱস্থা ব্যস্ত স্বাস্থ্যৰ ওপৰতোতো প্ৰভাৱ পৰে।
হয়, হয় ঠিকে কৈছা। এই যে এনেকুৱা চাবা যে, আজিকালি সৰু সৰু শিশু বোৰেও থাকে এ, সিহঁতেও আজিকালি সামাজিক মাধ্যম বোৰ ব্যৱহাৰ কৰে, এ, এনেকুৱা চাবা যে সিহঁতে আজিকালি উম, যদি ইউটিউবৰ এটা কিবা লগাই নিদিয়েতে সিহঁতে খাদ্যয় খাব নো যে, আ, আৰু তাৰ ফলত সিহঁতে বহুতো এনেকৈ মোবাইলটো ব্যয়ৱহাৰ কৰে, যাৰ ফলত সিহঁতৰ চ-চকুৰ দৃষ্টিৰ বহুতো কম, কম দেখে। বা বহুতো আজিকালি সৰু বয়সতে বহুতো ল'ৰা ছ ছোৱালী এনেকা মূৰৰ বিষ হয়, উম, চকুৰে কম দেখে। আৰু এনেকুৱাতো আছে যে, আজিকালি ডাঙৰ যোনবোৰ বুঢ়া-বুঢ়ীও থাকে সিহঁতৰো এনেকুৱা মোবাইল চাই চাই চ দৃষ্টি কম হৈ গৈছে।
হয়, হয় একদম ঠিকেই কৈছা আৰু এতিয়া মানে আৰু অনলাইন মানে অনলাইন শালী ন ব্যৱহাৰ কৰাও আমি দ আমাৰ দায়িত্ব মানে অনলাইন যেতিয়া আমি অনলাইন ক্লাছবোৰ কৰোঁ বা অনলাইনত আমি যিখিনি কৰিব লগা থাকে আমি সেইটো আমাৰ ভাল। কিন্তু কিছুমান আজিকালিৰ যুৱক মানে সৰু সৰু ল'ৰা ছোৱালী বা তোমাৰ আ, স্কুল যোৱা ল'ৰা-ছোৱালী বিলাকে কি কৰে যে, মোবাইলটো পঢ়িম বুলি কৈ কেনে আনে, মোবাইলটোত ভাল জ্ঞান আয়ত্ত কৰিম বুলি কৈ কিনে আনে, কিন্তু সিহঁতে কি কৰি থাকে মোবাইলটোত বেলেগ চাই থাকিব। তোমাৰ ৰিলচ চাই থাকিব তাৰপিছত ইউটিউব চাই থাকে, মেছেজ কৰি থাকে। এইবিলাক কৰাতো মানে ইমান মানে এইটো কৰাতটো মানে বহুত বেয়া কথা।
হয়, হয়। আৰু চাব গলেতো সকলো মানুহে সামাজিক মাধ্যয়মতটো ব্যৱহাৰ কৰে, আ আৰু এনেকুৱা লগে যে সামাজিক মাধ্যমতটো ব্যৱহাৰ কৰাৰ ফলত আজিকালি বহুতো ভাল ব্যৱহাৰো আছে এনেকুৱা যে কিবা যদি আমাক বস্তু লগা হয়, আ, তে আমি অ', অৰ্ডাৰ কৰিব পাৰো, অৰ্ডাৰ কৰি আমাৰ ঘৰৰ দুৱাৰ মুুখত আহি পাব আমি যদি কিবা খাদ্য লাগে বা কাপোৰ হওক, কিবা আমাক লগ লাগতিয়াল বস্তু হওক আমি অৰ্ডাৰ কৰিলে লগালগ আমি পাই যাও মানে আৰু বহুতো শুনিব অলপ প- পাইছো যে বহুতৰ এনেকুৱা কিবা বেংকৰ আ, সেই হৈ কাৰণে সিহঁতৰ এনেকুৱা পইচাৰ গো পইচাও নষ্ট হৈ গৈছে, টকা নষ্ট হৈছে কিবা অটি পি শ্বেয়াৰ কৰি কৰোতে এনেকুৱা বহুত শুনিবলৈ পাইছো।
হয়, হয় ঠিকেই কৈছা। মানে আজিকালি কি কৰে কিছুমান আ, মানুহবিলাকে মানে ফোন কৰে আৰু ফোন কৰি কিনে তোমাক মানে অ অ' টি পি খোজে, তেতিয়া মানে আমি কোনো মানহে অ' টি পি দিব নালাগে। এতিয়া মানে গাঁৱৰে যিবিলাক সহজ-সৰল মানুহ তেওঁলোকেতো একো নাজানে ন। তেওঁলোকে অ' টি পিটো খুজিলে তেওঁলোকে দি দিয়ে বা সৰু ল'ৰা-ছোৱালীবিলাকেইও খুজিলে দি দিয়ে, চাগে ভাবে কিবা মানে হ'ব কি বাহৰ কাৰণে খুজিছে। সেইটো কাৰণে দি দিয়ে কিন্তু আমি জনা শুনা বিলাকে এইটো ভুল কৰিব নালাগে আমি এইটো দিব নালাগে তেওঁওলোকে এনেকে কে আমাৰ বেংকৰ সকলো পইচা মানে চ মানে চোৰ বুলিয়ে ক'ব লাগিব চোৰ কৰি লৈ যায় এইটো কৰিলে।
হয়, হয়, আৰু বহু সৰু সৰু ব্যৱসায়ও সামাজিক মাধ্যয়মৰ সহায়ত সফলতা লাভ কৰিছে, চাবা যে আজিকালি বহুতেও এনেকুৱা উ, সামাজিক মাধ্যয়মেৰে অনলাইন অনলাইনে বহুতো কাম কৰিব পাৰে, বহুতে এনেকে টকা উপাৰ্জন কৰি আছে অনলাইন কামৰ যোগে দিয়ে। এ-এনেকুৱা চাব চাব পাইছো বা আমি দেখা পাইছো বা এনেকুৱা খবৰ পাও আমি।
হয়, হয়, ঠিকেই কৈছা অ', সেই মানে মই ভাবোঁ যে ধৰি লোৱা আমাৰ মানে সামাজিক মাধ্যম এটা মানে শক্তশালী মাধ্যম কিন্তু ইয়াৰ প্ৰতীক ব্যৱহাৰ আমাৰ অতি প্ৰয়োজন।
হয়, হয়, আমি এইটো সঠিক ব্যৱহাৰ কৰাটো আমাৰ বাবে বহুত প্ৰয়োজনীয় কাৰণ আমি অলাগতীয়াল বস্তু আমি সামাজিক মাধ্যয়মত অ', চাব নালাগে বা আমি এনেকুৱা যদি আমি এনেই থাকো কেতিয়াবা তেতিয়াহ'লে আমি অ', কিবা কিবি শিকিব পাৰো যেনেকুৱা অ', ছবি অঁকা কিবা ফুল বনোৱা প্লাছ এ প্লাষ্টিকেৰে কিবা বনোৱা এইবোৰো আমি চাব পাৰো কিন্তু বহুতে তো এনেই এনেই মানে সময়বোৰ নষ্ট কৰে যে কিবা ৰিলচ চাই ৰিলচ বনাই এনেই সময়বোৰ নষ্ট কৰে বহুতে আজিকালি।
হয়, হয়, তুমি একদম ঠিকে কৈছা আৰু এতিয়া মানে আমাৰ বাস্তৱ জীৱনত মানে বন্ধু আৰু পৰিয়ালৰ সৈতে সময় কটোৱটো মানে বহুত সমানে মানে বহুত জৰুৰী সামাজিক মাধ্যমৰ লগতেও আমি বাস্তৱ জীৱনৰ যিবিলাক আমাৰ পৰিয়াল বন্ধুবৰ্গ তোমাৰ যিমান সম্বন্ধীয় মানে মানুহ আছে তেওঁলোকৰ লগত তো আমি মানে সমানেই সমা সময় কটাব লাগে।
হয়, হয়। আৰু আজিকালিতো এনেকুৱা বহুতো এনেকুৱা শিশু আছে যোনে মানে অনবৰতে মানে মোবাইলটোতে সামাজিক মাধ্যমে ব্যৱহাৰ কৰি থাকে। আৰু ঘৰৰ মানুহৰ লগত অলপো সিহঁতৰ মিল নাথাকে। আৰু তাৰ ফলত বহুতো এনেকুৱা কাজিয়া হয়, ঘৰখনৰ লগত বা বহুতো এনেকুৱা গালি দিয়ে তাক যে অনবৰতে মোবাইল টো কেঁচাই থকা এনেকুৱা এ কিবা কিবি আৰু মানে এনেকুৱা বহুতো ব্যৱহাৰ আহ, সিহঁত হে কৰে সামাজিক মাধ্যম মাধ্যযমৰ বহুতো ব্যৱহাৰ কৰে বাবে সিহঁত ৰ ঘৰৰ পৰিবাৰ পৰিয়ালৰ লগতো বহুতো মিল নাথাকে সিহঁতৰ।
হয়, হয়, একদম ঠিকেই কৈছা। মানে তেতিয়া সেইটো কাৰণেতো সামাজিক মাধ্যমটো চলোৱাৰ লগতেও মানে আমাৰ যিখিনি যিখিনি আমাৰ দায়িত্ব যিখিনি আমাৰ কৰ্তব্য সেইখিনি আমি মানিছ চলিব লাগে আৰু এতিয়া তোমাৰ চাবা কিছুমান এনেকুৱা সৰু সৰু সৰু ল'ৰা ছোৱালী আছে যিবিলাকে মানে মোবাইলটো চাই থাকোঁ চাই থকাৰ সময়ত যদি তাক কিবা এখন কাম গতাইছা তুমি তেতিয়া মানলে চাবা সি মানে খঙত কয় কথাবিলাক এইটো মানে কি হৈছে আমাৰ মোবাইলটোৰে প্ৰভাৱ পৰিছে। সেইকাৰণে আমাৰ ডাঙৰ বিলাকে
মানে এইটো মানে মোবাইলতটো, এনি টাইম ল'ৰা ছোৱালীক দি থ'ব নালাগে। যিটো টাইম লাগে, যিটো টাইম দৰকাৰী সেইটো টাইমেই আমি দিব লাগে।
হয় হয়টো, মইও ভাবিছো ভাবো যে অ এনেকুৱা কৰে বহুতে। যে যেতিয়া আ মোবাইল টো ব্যৱহাৰ কৰি থাকে, সিহঁতে মানে এ খঙতে কিবা-কিবি, কয় বা কিবা বহুতো খং হেৰি কৰে, দেখুৱাই। সেইয়ে আমি সামাজিক মাধ্যম আমি ভাল, কামৰ বাবেহে ব্যৱহাৰ কৰা উচিত। তুমি কি বুলি ভাবা?
অ মই ভাবোঁ যে সামাজিক মাধ্যম মানে, এটা শক্তিশালী মাধ্যম, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰাটো আমাৰ অতি প্ৰয়োজন দেই এইটো আমাৰ। আমি সঠিক ব্যৱহাৰ কৰিব লাগে আৰু সামাজিক মাধ্যমত।
হয়, ঠিকেই কলা দেই। আজিৰ আলোচনাৰ পৰা অঁ তোমাৰ লগত সামাজিক মাধ্যমৰ বিষয়, ই বহুতো জানিব পালো, ভাল লাগিলে তোমাৰ লগত আজি কথা পাতি।
হয় হয়, মোৰো ভাল লাগিছে আজি আগলৈ যাতে আমি এনেকে আৰু কথা পাতি, পাতিব পাৰোঁ আশা ৰাখিলোঁ ধন্যবাদ।
আজি আয়তে